অহ' মই ঘৰতে, তুমি?
অঁ' আছো বাৰু মই ঘৰতে। অথনি গৈছিলোঁ তুমি নাই যে?
অঁ' অঁ' অঁ' মই কাম এটাত কৰি গৈছিলোঁ ৰবা মানে বজাৰ আছিলে আৰু অলপ এনেকে কাম।
অঁ' কি বজাৰ কৰিলে আজি?
এই তেনেকে নাই আৰু ৰবা, এ কি বুলি কয় অলপ মাছ আনিলোঁ।
অঁ' অঁ'।
আৰু এ কি বুলি কয় অলপ কি বুলি কয় জেৰক্স আছিলে- কম্পিউটাৰ দোকানত সেই কামখিনি কৰিলোঁ।
তাকে বোলো আজি খেলিব যায় নাযায় বোলো তাকে ফোন কৰিলোঁ।
অঁ' অঁ' অঁ' অঁ'- অঁ' আজি মানে এই ভৰিখন অলপ বিষাই আছে এলাহো লাগিলে আৰু গৰমটো যে সেইটো কাৰণে অলপ-
অঁ'।
নগলোঁ আৰু।
অঁ' মই গলোঁ গৈ মই ফোন কৰি নাপালোঁ যেতিয়া। আও গৈছিলোঁ মই।
অঁ অঁ।
তাৰপা তোমাৰ মায়ে কলে কি নাই নহয় সি বজাৰ লৈ গ'ল, দুজন মানে হ'ব দিয়ক বুলি কলো আও।
অঁ এই কালি যাম দিয়া।
অহ।
তুমি খেলিলা আৰু, অঁ ঘৰতে আছো, তুমি?
অঁ মই মই আছো বাৰু, মই তাকে বোলো ফোনটো কৰি চাওঁ।
অঁ অঁ আজি কিমান কিমান ৰাণ কৰিলা ক্ৰিকেট? ক্ৰিকেট খেলিলা নে ফুটবল? আজি কি খেলিলা?
আজি
অহ কান্দি আছে তুমি মানে কেঁচুৱা লৈ আছা? অহ। অ কান্দি আছে।